হেল্ল'
এ আছো এনেই। তুমি?
ময়ো ভাত চাত খাই বহিছো হে। গাটো ভাল লগা নাই। ভাত খালা?
অঁ খালো।
কি বনালে?
উম এ কি বুলি কয় দাইল আলু ভাজি
উম।
তোমালোকৰ?
আমাৰ তোমাৰ ভাত বনালে। পেচবিন ভাজি আকৌ তোমাৰ কালি তেতিয়া মাংস অকন আনিছিলে তাকে ড্ৰাই ফ্ৰাই কৰিলো। তোমাৰ এনেকা হেৰি টাইপত ক্ৰিমি টাইপৰ। পানী অকণ দি দিছো নহলে খাব মন নাযায় যে বেছি শুকানকে বনালে।
অ সেইটোৱে।
বাকী খবৰ খাতি?
ভালেই বাৰু। তোমাৰ?
মোৰো ভালে। মই বোলো ফোনে নকৰা হ'ল আৰু।
অ তাকে পাহৰিয়ে থাক কো ফোন কৰিবলে।
অ বিজি চাগে ন পুৰা?
অ বিজি আছো বাৰু।
উম কি-কি কৰিলা দিনটোত?
দিনটোত সেই কালিলে সাতৰ সুদিতো আজি অলপ অলপ কাপোৰ ধুই থৈ দিছো আৰু।
অ আমাৰো তোমাৰ গ ৰুম কেইটা মুচিলে যোৱা যছত তোমাৰ যোৰ কে পিনে কৰিছে ঠিক কান কৰিছে আৰু। দুটা ৰুম কৰিছে। বাকী কেইটা কাইলৈ কৰিব। আকৌ মাও নোৱাৰে যে বেমাৰী হৈ আহিছে।
অ আমাৰো তেনেকে কৰি থৈছো আৰু আধা কৰি থৈছো আজি। কালিয়ে আৰু কৰি দিম, হৈ যাব। নাই নগলোৱে।
আমিও নগলো। পুৰা ভিৰ বোলে।
অ ভিৰ হয় বাৰু।
প্ৰত্যেক বছৰে হয় নেকি ন?
অ, হয় মোবাইলত দেখিছো।
আমিও দেখিছো মোবাইলত বাপ কেনেকোৱা মানুহ, ধেৰ মানুহ গৈছে মোৰ লগৰ জনী গৈছিলে ভিডিঅ বোৰ কৰিছিল মুক, তাৰপিছত বোলে তইহে নাহিলি সেইটোৱে আমিহে নগলো। ফিলি্ম ওলাইছে নহয়
আহ
চাব যাবা নেকি যাব লাগিব লগেই নাই
আহ তাকেই আহ। চাওঁচোন বাৰু কেতিয়াকে যাবা?
উ ফ্ৰী হলে মোক ক'বা তুমি ফোন কৰি
আহ
তুমি ফ্ৰী হলে যাব পাৰিম ন দে গোটেই খিনি লগৰ আকৌ তোমাৰ ক'ব লাগিব সিহঁত আকো সিহঁত সিহঁতকো কওঁ সিহঁতে কেতিয়া ফ্ৰী হয়। দেওবাৰ দিনটাত গ'লে ভাল চব ফ্ৰী থাকে কাম চাম নাথাকে বাৰ আৰু
অ দেবাৰদিনতো কাম নাথাকে বাৰু বেছিভাগৰে
বেছিভাগৰ নাথাকে কিন্তু ছোৱালী মানুহৰ আকৌ বেছিহে কাম ওলায়। ঘৰ চৰ এইবিলাক ধোৱা কৰা কাপোৰ কানি ধোৱা উম উম সেইবিলাকতে। টাইম গুচি যায় আৰু মানে বাহিৰ ওলাবই নোৱাৰি এইবিলাকৰ পায় কামৰ পায় ঘৰৰ
তাকেইতটো কি কবা
কাম কাম কে জীৱনতটো গ'ল বুইছা
অ আহ আধাৰ জীৱন গল ন। অ ভালে।
ভাল ন
আহ তোমালোকৰ
মাৰো ভালেই তাকে মই ভাবি আছিলো বহি বহি বুছো আগৰ স্কুলৰ লগৰ বিলাক বোলো নোপোৱা হলো। এতিয়া কি বা কৰি আছে সিহঁতে
তাকে আহ কলেজ পঢ়ি আছো
অ ময়ো কলেজতে পঢ়ি আছো বাৰু এতিয়া কম্পিউটাৰটো কৰিম বুলি ভাবিলো কম্পিউটাৰ কৰিবলৈ আকৌ তোমাৰ আই টি আই আৰু ডিগ্ৰী একেলগে কৰিব নোৱাৰি ন।
অ দিগদাৰ হয়।
তাৰ হয় ইটো কৰিলে সিফালে নহব সিফালে কৰিলে সিফালে নহব সেইকাৰণে নাই কৰা আৰু দেউতাই কৈছে গ বোলে মিলাই ল। হয় নাই এতিয়া এতিয়া দেউতাইতো ক'ব নি ন পঢিম মই হে এতিয়া মোৰ বা কোনটো সুবিধা হয়, কোনটো নহয়, কোনটো পাৰিম, কোনটো নোৱাৰিম। চাই লব দিছে মইও তাকে চিন্তা কৰিছোচোন নাই নকৰো আৰু আকৌ এইটো ইফালেও ন সিফালেও নহ'ব
অ পিছত কৰিব পাৰিবা
পিছত পাৰিম কিন্তু এই সময়তটো গুচি যায় আৰু চাৰি বছৰ ডিগ্ৰীতে গ'ল
আহ
তাকে আমাৰ কলেজতে মানে এহেজাৰ টকা দি কম্পিউটাৰ শিকায় অ গোটেই অল কৰ্চ কৰে কিন্তু সেই কলেজৰ পৰা মানে কৰিবলৈ সুবিধাটো নহয়। ছুটি হয় তোমাৰ চাৰিটা বজাত চাৰিটা বজালৈ ক্লাছ থাক কেতিয়া কৰিম
উম সেইটোয়ে আৰু
নহয় নহয় দিয়া। কালি আকৌ চিঙৰা বনালো
আহ
দেউতাই কৈছে বোলে ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে বোলে। বনাইছিলো। বাকী চাগে তুমি বনাও নবনোৱা চিংৰা, চিকেন পকৰা।
অ', কালি মই হেৰি কি বুলি কয় চাওমিন বনাইছিলো।
অ', আই কেনেকে?
তেনেকেই আৰু বনাই দিলো আৰু
কি কি দিলা?
উম, কবি দি দিছো
উম
আকৌ উম পিয়াজ -চিয়াজ ঢালি দিছো আৰু
যি আছে ন' একদম মানে খাবলৈ পালেই হ'ল আৰু
অহ।
আ, কালি উম কালি বৌএজনীয়ে বনাইছিলে চাওমিন মানে কিনি আনিছে কিনি আনি পেলাই চিকেন আনিছে বিচ টকা আনি পেলাই ভাজিছে পুৰা। চিকেন -নুডেলছ খাই। তুমি চিকেন চাওমিন কিনি আনিব পাৰা ত্ৰিশ টকা দি আনিছ চাওমিনটো আৰু যদি বিছ টকা- ত্ৰিছ টকা মিলাই দিয়া হয় পাই গ'লা হয় চিকেন চাওমিনটো। ঘৰত বনোৱাই বনাই খোৱাতকে ন', বোৰ্বক মানে বৌজনীয়ে ঠগি দিয়ে মানুহে তাৰপিছত বোলে এনেকে বোলে বেছিকে একেই তাতে বেছিকে দিয়ে চিকেনটোত। একে কোৱানটিটেয়ে মাংসটোৱে খালি দি দিয়ে।
অহ
উম, সেয়েটো হম
বেলেগ -বেলেগকে অনা সলনি কিনি দিয়ে ভাল কৈছো।
সেইটোহে কিনি দিয়াতো বেছি ভাল আৰু। পিছত আকৌ তোমাৰ কালি আকৌ হস্পিতাল গ'লো গা বেয়া আছিল যে। কঠাল খালো, কত কঁঠাল তোমাৰ বিছ ফুটা নে ত্ৰিশ ফুটামান খালো, খাই লৈ পেলাইতো একে হজম নোহোৱা হ'ল নহ‌য় বদ হজম হ'ল।
অহ
তাৰ পিছত আকৌ তোমাৰ হস্পিতাল দৌৰিছো বেজি -বেজি খোচ খাই আহিছো। গোটেই দিনডাল পৰি আছো বেজী খোচয়কে বিষত।
অহ
যি বিষাইছে টিকাটো। বা মই লগৰ জনী ফোন কৰিছিলো তাৰপিছত কৈছে তাইৰ নম্বৰটো নাই তোমাৰ তাত মই কৈছো ত' ইটো নম্বৰতটো তাই চুইচ টফ আছে নে এইটো নম্বৰতে কৰি চাওঁ, এইটো নম্বৰত কওঁতে লাগিছে যেনিবা।
অহ
দা লগ- চগ নোপোৱাই হলো আৰু
তাকে কি কবা আৰু।
উম, ক'কতেল আৰু চুপা -চুপি দুখন আহিছে ন'?
অহ
আকৌ ইঠাখনো আহিছে বোলে?
ইঠাখন মই শুনা নাই বাৰু এই দুখনহে শুনিছো।
অহ, ইঠাখন এতিয়ালৈকে বাৰু বা চিনেমা হলত আহা নাই সেইখন হেৰিয়ে কৰিছে এইজনী শ্ৰদ্ধা কাপুৰ।
অহ- অহ।
ভালে কৰিছে বাৰু! চাইছোঁ। তাৰ পিছত, ককতেলখন নাই চোৱা। কক তেলখন চাব লগৰ বিচাৰি ফুৰিছোঁ মই, লগৰ খিনি ফোন কৰিলোঁ। সিহঁতে ফ্ৰী নিদিয়ে নহয় বোলে। কাম চব কামে, কামে সোমাই গ'ল ন'। আমি খিনিহে পঢ়ি আছোঁ। আমিহে পঢ়ি আছোঁ আৰু চব সোমালে। কামে, কামে। এতিয়া তাকে ভাবিছোঁ! পঢ়াৰ পিছত কিনো কৰোঁ কিনো নকৰোঁ।
অ'!
ৰাতিপুৱা উঠি কি! মূৰডাল ঘূৰাইছে আকৌ কমজুৰি।
তাকে, মূৰঘৰনি হয় বাৰু দেই।
এই কিবা এটা কৰিবলৈ তলত বহিলোঁ নহয়, ঘপককে উঠিলে দেখোন কিবা ব্লেক ব্লেক এণ্ড হোৱাইট দেখোঁ দেখোন বুঢ়া মানুহৰ নিচিনা। কম বয়সতে ষাঠি বছৰ নিচি নিচিনা লাগিছে একেবাৰে গা ডাল। উম! মই অম্বুবাচী যোৱা কথা আছিলে গুৱাহাটী। তাৰপাছত- দাদাক কেইটামানে লগ ধৰিলে। কিন্তু, আকৌ সিহঁতৰ লগত ছোৱালী নাই যে, ছোৱালী নহ'লেতো অকলে, অকলে মোৰ ভাল নালাগে ন'।
অ'!
সেইকাৰণে, নগ'লো আৰু সিহঁত তেঁও গ'ল। মই কৈছো, ছোৱালী, ছোৱালী যোৱা হৈ মই গ'লো হয়। এতিয়া তহঁত গোটেই খিনি ল'ৰা। এতিয়া তহঁত সিহঁতৰ লগতনো মোক ক'ত দিব এতিয়া। ঘৰৰ পৰাও নিদিব।
সেইটোকাৰণে, নকৰিলোঁ আৰু না নগ'লো আৰু।
অ'!
তোমাৰ তেনেকে প্লেন নাই?
মোৰ তেনেকে আৰু মই কৰাই নাই।
অঁ!
সময়ো নিমিলে। সেইকাৰণে আৰু ভবাওঁ নাই। বনোৱাও নাই আৰু।
অঁ! তাকে, আমাৰ তোমাৰ, এই কলেজডালত যি গৰম। ফেন চেন এখন ভালকে নাই। বা! ইমান অসুবিধা হয় অ'! ক্লাছ কৰিবলে।
অ'! আমাৰ আছে বাৰু।
আমাৰ ইমান এটা সুবিধা নাই আৰু মানে, বহুত ওপৰত উঠিবগে লাগে। এটা ৰুম আছে মানে, ইমানে চিৰি উঠিব লাগে। ইমানে চিৰি উঠিব লাগে মানে, ভৰি চৰি বিষাই যায়। ক্লাছ কৰিবলে মানে, জ'চ নাথাকা নিচিনা হৈ যায় আৰু। তোমাৰো? এনাৰ্জি শেষ হৈ যায়।
অ'!
আই কাৰ্ড এখনো দিয়া নাই আমাক জানা।
অ'! আমাৰ আকৌ দিছে দেই।
এডমিছনৰ সময়তে দিয়ে?
নহয়। তাৰ পিছত দিয়ে আৰু এডমিছন কৰাৰ পিছত।
অ'! অ'!
এদিনমান পিছত আৰু।
উম! উম! আই টি আই ৰো এডমিছন হৈ আছে নহয়।
হা!
আই টি আইৰো এডমিছন হৈ আছে নহয়। এতিয়া, আই টি আই হৈ আছে। আকৌ, তোমাৰ মেট্ৰিক পৰীক্ষা যোনে যোনে ফেইল কৰিছিলে, সিহঁত কম্পাৰ্টমেন্টেল লৈছিলে নহয়। তেইশ তাৰিখে নে কেই তাৰিখে দিছিলে চৌবিশ তাৰিখে ৰিজাল্ট
অহঁ
এতিয়া আকৌ তাৰ এডমিশ্যন হ'ব
বন্ধ থাকিব তেতিয়া ক'লে এযোৰ
উম। তাকে গৰম বন্ধ কি কৰো জানোঁ যাব পাৰি নহঁ পিকনিক চিকনিক
আহ পাৰি
পাৰি মই গ্ৰুপ এটা খুলিম ৰবা পাৰি পাৰি লগৰ বিলাক ওলাই মেলি ন অকন ঘূৰা পকাও হ'ব কম দিয়া তোমাৰ লগৰ থাকিলেও ক'বা।
অ মোৰ খিনি যাওঁ যাওঁকে আছে পিকনিকত
মিনি পিকনিক হেল্ল'
অহঁ।
মিনি পিকনিক
অহঁ।
অহঁ। ঠিক আছে দিয়া মই গ্ৰুপটা খুলিম যেতিয়াাই তেতিয়া তোমাৰ লগৰ খিনিকো এড কৰি দিবা ন হেল্ল'
তেয়
হেল্ল'
আহ
মই কৈছো মোক গ্ৰুপত এড কৰি দিবা নহঁ মই মই তোমাক এড কৰি দিম তুমি তোমাৰ লগৰ খিনিক এড কৰি দিবা
অ তাৰ পিছত ডিচকাচ কৰি ল'ম আৰু
অহঁ ঠিক আছে দিয়া নহঁ ফোন কৰিবা মাজে মাজে আহ ঠিক আছে দিয়া
উম অহঁ অহঁ
উম উম